এ কথা পাতো দিয়া ত' মই প্ৰথম সুধিব বিচাৰিছো যে তুমি বিহু কেনেকৈ পালন কৰা?
অহ বিহুত টো আমি বহুত আনন্দৰে পালন কৰা হয় বিহু আহিলে আমি লাৰু পিঠা বনাও নতুন কাপোৰ কিনো আৰু ডাঙৰে সৰুক সেৱা জনাই বহুতো ফূৰ্তিৰে মানে বিহুতটো উদযাপন কৰা হয় যিহেতু বিহুতটো আমাৰ অসমীয়াৰ সংস্কৃতি হয় এটাই উৎসৱ হয় সেইকাৰণে আমি ভালকৈ পালন কৰো বহুত আনন্দৰে উৎসৱটো পালন কৰা হয়। অ তুম তুমি কি কব বিচাৰা
মই মইও তুমি যি কৰিছা টো মই সেনেকেই পালন কৰো মই বেছিভাগতো আমি লাৰু পিঠা ঘৰত বনোৱা নহয় ত মই গাও ঘৰৰে অনা নিয়া হয়, বাকী আৰু আমি কিনা পিঠা সেইবোৰ খাও, কিন্তু সেটো গাৱৰ পিঠাৰ দৰে হবটো নোৱাৰে ক'ব গ'লে কিন্তু মই বিহুতো আমিও নতুন কাপোৰ কিনো আমিও বিহু চাবলৈ যাওঁ আমিও বিহুতে ফুৰো বিহুত নাচ নাচনি গাওঁ চাওঁ এনে তোমাৰ আৰু সুধিব বিচাৰিছে তুমি বিহুত এ ক'ত ঘুৰিব যোৱা। নে গাঁও নে চহৰত বেচি চোৱা
তটো আমি চহৰতে বেছি চাওঁ যিবোৰ পথাৰত মানে বিহু হয় বিহু পালন কৰে সেইবোৰত আমি চাবলৈ যাওঁ প্ৰত্যেক দিনত আহ তুমি ক'ত চাবলে যোৱা গাঁৱত নে চৰ
যাবলৈ বিচাৰিটো গাওঁত বিচাৰো, কিন্তু বিহুৰ ইমান বন্ধ নাপাওঁ, বিহুৰ অকল চাৰি দিন নে তিনিদিনমান বন্ধ পাওঁ, সেইটো কাৰণে মই গাঁৱলৈ বিহু চাবলৈ সময় নাপাওঁ, সেইটো কাৰণে মই চহৰতে বিহুটো বেছিভাগ চাওঁ, বিহু লাইক কাষত যিবোৰ বিহু মানে হয়, তাতে মই যাওঁ চাওঁ তাতে মই সেই বিহু নাচ-গছনি গাওঁ চাওঁ আৰু এও মানে ফূৰ্তি কৰোঁ বা এনে আৰু যদি সুধোঁ আমি, তুমি বিহু এনেই কে, কি পিন্ধা এনে?
বিহুতটো আমি অসমীয়া হিচাপে মেখেলা-চাদৰে পৰিধান কৰা হয়, কিন্তু কেতিয়াবা সময় নাপালে মানে চুইজাৰো পিন্ধিও পিন্ধো। তুমি কি পিন্ধ তুমি কি পৰিধান কৰা বিহুত?
মই ক'ব গ'লে মইতো এনে নাছিলে তো ধুতি আৰু কুৰ্তা আৰু গামোচা পিন্ধো, আ, সেইটো আমাৰ বিহু এনে নাছিলে তো পিন্ধা হয়য়েই, সেইটো কাৰণে সেইটো মই পালন কৰো, বাকী আৰু এনে টো মই এনেই ন ক'বাত গ'লেটো কুুৰ্তা পিন্ধিয়েই যাও, বাকী সেইয়ে মানে সেইটোয়ে ক'ব বিচাৰো বিহুত মানে মই, বিহু আমাৰ সেইটো জাতীয় কাপোৰ সেইটো এ বিহুৰ এইটো মানে যোনটো মানে এ পিন্ধা হয় নাচ-গছনি সেইটো মই পিন্ধো, সেইটো মই নাচো, সেইটো চব মানে সেই মই সেই কৰো বাকীবোৰে মানে যি মানে সেই বিহুত মানে নাছিলে সেই পিন্ধে। কুৰ্তা আৰু মানে ধুতি গামোচা সেইটোৱে, বাক কি তুমি বি, বিহুৰ, কে, বিহুৰ কথা আৰু কিবা সুধিব বিচাৰিছা নেকি?
অ', আমাৰতো তিনিটা বিহু আছে ন, অসমীয়াত তুমি আটাইতকৈ ভাল পোৱা বিহু কোনটো?
মোৰ আটাইতকে ভালপোৱা বিহু হ'ল বহাগ বিহু। কাৰণ বহাগ বিহু মানে, নাই ফূৰ্তি কৰোঁ, নাচো খাওঁ। আৰু নানা ধৰৰ আৰু বস্তুও আমি কিনো, কাপোৰও কিনো আৰু আমি নিজৰ এ কি কয় পৰিয়ালৰ লগতোও ফূুৰ্তি কৰোঁ। তোমাৰ কোনটো বিহু চবতকে পছন্দীয়?
মোৰটো ভোগালী বিহু প্ৰিয় কাৰণ, তেতিয়া বহুত জলপান কৰিব পাৰো।
হয়, হয়, হয় এইটো তুমি ঠিক কৈছা বাকী আৰু তুমি যদি কোৱা এ তুমি বিহুত এনে গান গোৱানে
কেতিয়াবা কেতিয়াবা মঞ্চত গান গাও পৰি গান পৰিবেশন কৰো আগতেও পৰিবেশন কৰিছিলো এতিয়া বৰ্তমান ইমান এটা সময় পোৱা নহয় বাৰু তুমি গান গাইছা নে কেতিয়াবা বিহু মঞ্চ
নাই মই গান গোৱাত ইমান ভাল নহয় মানে ক'ব গ'লে বিহু গান গাবতো বিচাৰো কিন্তু মই মানে গানৰ মানে কি কয় এতিয়া গানটো মই গানৰ গানেই নাজানো এতিয়া মই কি গান গাম কিন্তু মই পাৰিলে মই এনে গালো হয়, এতিয়া মই বিহু, কিন্তু গানত ইমান গোৱাত ভাল নহয়, কিন্তু বিহু গানতটো মই শুনি ভাল পাওঁ বৰ, বৰ শুনি ভাল পাওঁ বিহু গান। ত' তুমি এনে বিহু নাচিব কিমান জানা? জানানে? এনে নাচানে?
বিহু নৃত্য কৰিব জানো ভালদৰে কাৰণ বিহুতো আমাৰ অসমীয়া অসমীয়াৰ সংস্কৃতি হয় ত' বেছিভাগে জানে হয়তো ময়ো জানো তেনেকে অলপ চলপ কৰিছো মঞ্চত বিহু নৃত্য ত আৰু তুমি জানানে
মই, মই জানো অলপ চলপ মানে কলেজ কেতিয়াবা কলেজ ফাংচন হলে মই তাতে সিচ্ছা লওঁ আৰু তাতে মই নিজৰ সেইটো সেই দেখাও মানে বিহু নাচ নাচনি ইমান ভালকে নাজানিব পাৰো কিন্তু মানে সেইখিনি জানো আৰু যিমান মানে এটা, এটা মানে নতুন এটা লাইক শিকিলে যিমান পাৰে মানে তাতকে অলপমান অলপমান বেছি হ'ব পাৰা, কিন্তু সিমান মানে হা কি কয় এতিয়া, ইমান মানে বেছিকে নাজানোটো। মানে কিছুমানেতটো বহুত এইটো ভাল, ভালদৰে কৰে। মই সেইটো, সেইটো মানে এ সেইটো দৰে মানে ইমান মানে নাজানো। কিন্তু মই যিমান পাৰো সেইটো মানে কব পৰা চাই পেলাই তুমি কি ভাল, ভাল নাচো আৰু বিহু বাকী আৰু আৰু তুমি বি কি কয় বাকী তুমি বিহুত এ ফটো তোলানে
বিহুত আহ ফটো তোলাতকে বেছি মই সেই মুহূৰ্তটোহে আহ ফূৰ্তি কৰিবলৈ বিচাৰো, কাৰণ ফটোটো বেছিভাগেতো তোলা নহয়েই বাৰু, বিহুত যেতিয়া যাওঁ বিহুত নাচ বা গীত পৰিবেশন কৰি থাকে সেইবোৰ আনন্দ সেইবোৰৰ উপভোগ কৰোঁতেই গুচি যায় বেছিভাগ সময় কেতিয়াবাহে তোলা হয় আৰু। আৰু ফটো চটো
হয় হয় হয় বিহুত আৰু উৎসৱত আৰু কত আৰু ফটো তোলা হ'ব সময় আৰু থাকিলেও আৰু ম মানে মাথাত নাথাকে এইবোৰ বস্তু কাৰ সেইখিনি সময়ত আমি উৎসৱৰ কথাই ভাবি থাকোতে মানে সেই সক্ষম মানে সেইটো হয় আৰু কি কয় এনে ক'ব গ'লেতো, এ তোলাটো বেয়া নহয় কাৰণ তোলাটো এটা মানে য়াদ‌ গাৰৰ দৰেও তোলা তুলিব পাৰি। কিন্তু অ', কিন্তু বস্তুটো হয়, অ', অ' বাক আৰু তুমি বিহু নে বন্ধু লোকৰ সকলত চোৱা নে নিজৰ পৰিয়ালৰ লগত বেছিকে চোৱা
বিহু মই বন্ধু-বৰ্গলৈ লগতে বেছিকে চাব যাওঁ আৰু কেতিয়াবা-কেতিয়াবা পৰিয়াল-বৰ্গৰ লগতো চোৱা হয় বাৰু।
অ', মই মইতো ক'ব গ অ', মই মই মই নিজৰতো কৈ আছোঁ, মই ক'ব গলেতো মই বিহু বেছিভাগ মাহতৰ লগত চাওঁ। মানে মাহত এতিয়া চাওঁ কিয় মানে মাহত মানে এইবোৰত মানে বেছি মানে কি কয় উচ্চ উচ্ছজিত হয় মানে বুজিছানে মোৰ লগৰ লগত চাব যাওঁ ন, লগবোৰে আৰু বিহুতকে বেছি এনে ফুৰা ফুৰি ধেৰ মানে বেছি মানে ধ্যান দিয়ে। সেইটো কাৰণে মানে বিহুটোত মানে মই এনে এ এটা ফাংচনত সিটো মানে স্থিৰ হৈ বহি মানে চাব বৰ মানে ভাল পাওঁ, সেইটো মানে মই পৰিয়ালৰ লগত এ গ'লে সেইটো মানে পাওঁ মই
হয় বজিছে।
অ', বাকী তুমি বিহুত পিঠা যি বনোৱা কথা 'লা সেইটো মানে পিঠাটো কেনেকুৱা আনে? ভাল হয় ন, কেনেকুৱা মানে কি কি পিঠা বনোৱা আৰু?
মই তেল পিঠা বনাও, ঘিলা পিঠা বনাও, তাৰ পিছত তিল পিঠা, নাৰিকল পিঠা, তোমাৰ লাৰু পিঠা, চৰি চৰি লাৰু বনাও, তিলৰ লাৰু। নাৰিকলৰ লাাৰু।
মই বনাব নাজানো। কিন্তু খাই বৰ ভাল পাওঁ। এতিয়া মোৰ পচন্দিতা হ'ল তিলৰ পিঠা, তিলৰ পিঠা মই খাওঁৱেই। যেতিয়া বিহু আহে মোৰ তিলৰ পিঠা লাগিবই আৰু লাৰু ক'ব গ'লে লাৰুও খাওঁ মই লাৰুও বেয়া নাপাওঁ। লাৰু ইতিয়া কি কয় লাৰু বেছি খাব নোৱাৰি পেটৰ কামৰ উঠে আৰু বাকী তিলৰ লাৰুও খাওঁ মই, কিন্তু মই তিলৰ পিঠাটো মোৰ পচন্দিত মানে পিঠাৰ ভিতৰত। ইতা মই বনাব এনেই নাজানো কিন্তু মই বেলেগক বনা দেখিছোঁ। গাওঁতো গ'লে মই দেখোঁ। খো কেনেকে পিঠা বনাই আৰু এইটো চাইও বৰ ভাল লাগে আৰু শিকিবও বৰ পাওঁ। বাকী তুমি এ তোমাক বিহু কিবা গীতৰ তুমি বিহুগীত কিমান ভাল পোৱা?
বিহুগীততটো মই বহুত বেছি ভাল পাওঁ। বিহু আহিলেতো শুনা যায়েই বিহুগীত, তাৰ বাহিৰে বছৰটোৰ বেছিভাগ সময়ত মই বিহুগীত অসমীয়া, গীতে শুনো আৰু। তুমি বিহু গীত ভাল পোৱা নে?
মই কি কয় ভাল পাওঁ কিন্তু কি কয় বিহু এনেই গানটো মই শুনোৱেই কিন্তু উৎসৱত বেছি শুনা হয় ক'ব গ'লে। এনে নৰ্মেলি অহ, কি কয় এনে মানে এ মই জীৱ কি কয় মানে দ এ সদায়তো চ মানে শুনা নহয় কিন্তু কেতিয়াবা কেতিয়াবা মানে মন যায় ন, তেতিয়া মানে শুনো। বাকী মই বিহু শুনিও মই ভাল পাওঁ কওঁ আৰু মই কিন্তু যেতিয়া বিহু সময় তেতিয়া মই অলপ বেছিকে শুনো। বাকী তুমি কিবা সোধা?
তুমি আহ তুমি কি ভাবা বিহু কত বেছি ভাল হয় গাঁৱত ভাল হয় নে চহৰত বেছি ভাল হয় বুলি ভাবা
অ এইটো বৰ ধুনীয়া তুমি প্ৰশ্ন সুধিছা মই মতে মোৰ মতে এতিয়া যদি চাওঁ আমি কব পাৰো কি বিহু গাঁৱত বেছি ভাল হয় কাৰণ গাঁৱত ভাল হয় কাৰ গাঁৱত আমি পিঠা বনোৱাৰ পৰাই পিঠা কেনেকে গুৰাটো বনাই সেইটোও আমি দেখিব পাৰো কিন্তু চহৰত সেইবোৰ আমি নাপাওঁ সেইটো আমি ঘৰত কৰিলে পাওঁ দেখা কিন্তু এ বাকী আনবোৰে আৰু বেছিভাগ কিনিয়ে খায় ইতা যে সঁচাও সেই কিনা পিঠাটো আৰু কি বিহুৰ সৎ পাম কিন্তু মই আৰু বিহুত আৰু জানাই বিহুত আৰু গাঁৱত সবে একেলগে বিহু চাব যায় ফাংচনত ইতা গোৱা ইতা আমি যদি এ চহৰৰ কথা কওঁ চহৰত মানুহে বিহুতো ইমান ইমান ধ্যান নিদিয়ে পাৰিলে হতে মানে বিহুতটো এনে ঘৰতে ঘৰতে নিজৰ পৰিয়ালৰ লগত সময় খেদাই কিন্তু বিহু ফাংচন এইবোৰত ইমান জৰি়ত নহয় চ' মই ক'ব গলে বিহুটো গাঁৱত মোৰ মতে বেছি ভাল হয় তুমি তোমাৰ মতে কি তোমাৰমতে চহৰ গাঁও
মই যদিও চহৰত বিহুটো পৰিৱেশন কৰো তথাপিও ময়ো একে ভাবো যে গাঁৱতে বেছি মানুহে উপভোগ কৰিব পাৰে বিহুটো সেইখিনিয়ে আৰু
উম বাকী মই যি তোমাক সুধো উম তুমি এনে পে বিহুৰ যি আছে পেপা পেপা আৰু ঢোল সেই বাজাব জানানে এনে বাজাইছিলা নে
উম বিহুৰ বাইড্ৰ যন্ত্ৰটো বজা যাব নাজানো
অ দিয়া দে মইয়ো ইমান নাজানো ইয়াতে আৰু আমি এইখিনিয়ে ক সুধিব আছিল মোৰ
ঠিক আছে
অ পাৰিবি